উম।
কি কৰিছা?
এ এনেই পঢ়ি আছো, এতিয়া ইউনিভাৰ্চিটিৰ পৰা আহি পিনে পঢ়ি আছো।
হয় নেকি।
উম, উম্।
তুমি ইমান কিতাপ কিয় পঢ়া?
আহ্।
কিতাপ পঢ়ি ভাল লাগে নি?
ক'ত, ক'ত। কিতাপ পঢ়িলে বহুত নতুন কথা জানিব পাৰি, কিতাপ হৈছে জ্ঞানৰ ভঁৰাল।
ঠিকেই কৈছা, শিক্ষাই মানুহৰ জীৱন সলনি কৰিব পাৰে।
হয়, শিক্ষা অবিহনে মানুহৰ মানুহে সঠিক আৰু ভুল- ভুলৰ পাৰ্থক্য সহজে বুজিব নোৱাৰে।
তোমাৰ কোন ধৰণৰ কিতাপ বেছি ভাল লাগে?
মোৰ বিজ্ঞান, ইতিহাস আৰু সাধাৰণ জ্ঞানৰ কিতাপ ভাল লাগে। সেইবাবে জ্ঞান, সেইবোৰে জ্ঞান বৃদ্ধি কৰে।
মই গল্পৰ কিতাপ পঢ়িবলৈ ভাল পাওঁ। গল্প পঢ়িলে মন ভাল থাকে।
সকলো ধৰণৰ কিতাপেই উপকাৰী। কিতাপেই আমাৰ চিন্তা শক্তি আৰু কল্পনা শক্তি বৃদ্ধি কৰে।
আজিকালি বহু ছাত্ৰ ছাত্ৰীয়ে মোবাইলত বেছি সময় দিয়ে। কিতাপ কম পঢ়ে, সেইটো কথা কিন্তু ভাল হোৱা নাই, হয়নে বাৰু?
হয়, হয়। সেইটো ঠিক নহয়, মোবাইলৰ লগতে কিতাপ পঢ়াৰ অভ্যাসো থাকিব লাগে।
শিক্ষা কেৱল পৰীক্ষাত নম্বৰ লাভৰ বাবেই নেকি বাৰু? মানুহে আজিকালি তেনেকুৱা ভাবিব লৈছে ন'?
হয়, নহয় শিক্ষাই মানুহক ভাল আচৰণ- শৃংখলা আৰু দায়িত্ব দায়িত্ববোধ শিকায়।
ঠিকেই কৈছা এজন শিক্ষিত মানুহে- সমাজৰ উন্নতিত সহায় কৰিব পাৰে।
নিশ্চয়, সেয়েহে আমি নিয়মিত অধ্যয়ন আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।
তুমি কি ভাবা আমি অঁ কাইলৈৰ পৰা পুথিভঁৰাল যাওঁ নেকি?
মইতো মাজে সময়ে গৈয়ে থাকোঁ, কাইলৈৰ পৰা- যাম বুলি ভাবিছো বাৰু, বহুতো-
অঁ, তাকে আমি একেলগে কিতাপ পঢ়িব পাৰো ন' ভাল?
হয়, হয়।
চায়, চায়। বাকী খবৰ ভাল?
খবৰ ভালেই, তোমাৰ?
ভালেই বাৰু, পৰীক্ষা হৈছে নেকি?
পৰীক্ষা আমাৰ জুনৰ ছয় তাৰিখৰ পৰা হ'ব ফাইনেল এক্সাম।
অঁ, হয় নেকি? অঁ। পৰীক্ষাৰ পিছত ক'ত ঘৰ যাবা?
পৰীক্ষাৰ পিছত মই ইয়াতে থাকিম বুলি ভাবিছোঁ আৰু ক্লাছবোৰ আছে কৰিব লাগিব।।
ইয়াতে থাকি পঢ়িবা চাগে ন'?
পঢ়িম-পঢ়িম অঁ, পঢ়িব আছে কম, উম। উম, তুমি ঘৰলৈ যাবা নে ইয়াতে থাকিবা?
মই, মই চাগে ঘৰ যাম নেকি! ঘৰতেই অলপ কিতাপ-ছিতাপ পঢ়িম আৰু।
উম, তুমি কি-কি কিতাপ পঢ়া মানে কেনেকুৱা ধৰণৰ কিতাপবোৰ পঢ়া?
মই গল্প কিতাপে পঢ়োঁ বাৰু।
উম।
আৰু কিছুমান ইতিহাসৰ কিতাপ বোৰ পঢ়ি ভাল লাগে, সমাজ বিজ্ঞানো ভালে লাগে বাৰু। আৰু মোৰ যিহেতু যি বিষয়- ভূতত্ত্ব বিজ্ঞান। সেই বিষয়টোতো- কিতাপ বোৰ খুব ভাল মানে পঢ়িঁবলে।
উম
সেইটোতো পঢ়া হয় আৰু তেনেকে।
উম-উম-উম। বাকী খোৱা বোৱা হ'ল?
খোৱা বোৱা হ'ল বাৰু, তোমাৰ?
মই খাম আৰু লাহেকে এতিয়া।
অ, হয় নেক? ঠিকে আছে বাৰু। কোৱা বাকী আৰু।
বাকী আৰু। কি কওঁ? তোমালোকৰ ক্লাছবোৰ অ' ক্লাছবোৰটো শেষ হ'ল তোমালোকৰ?
ক্লাছবোৰ শেষ হৈছেগে বাৰু।
অ'।
আজিকালি হা? অ' আজিকালিতো খুব মোবাইল বা লেপটপত পঢ়াটো খুব বেছি হৈছে নহয়নে?
উম উম নাই সেইটো সুবিধাও। তাৰ পৰা সুবিধাও হৈছে আৰু বেয়াও হৈছে। দুইোটাই দিশে আছে।
কাৰণ কেইলে কিতাপ পঢ়া যি অভ্যয়াস সেই অভ্যসটো কিন্তু দিনক দিনে। অ' আমাৰ বয়সৰ ল'ৰা ছোৱালীবোৰৰ নাইকিয়া হৈ গৈছে। কিতাপ পঢ়িবলৈ যি ধৈৰ্য ৰ্য্য সেই ধৈৰ্য্যটো নাইকিয়া হৈ গৈছে। সিহঁতি মজাটো পোৱাই নাই কিতাপ পঢ়াৰ যি মজা।
উম উম।
টো পোৱাই নাই।
উম। অ' মোবাইলত আৰু লেপটপত মানে অ'।
মিনিটতে কোনোবা এটা কথা জানিব পাৰি যে সেইকাৰণে মানে সেইটো ব্যৱহাৰ বেছি কৰিব ধৰিছে কিতাপতকে। কিন্তু কিতাপ পঢ়িলে বেছি। বেছি উপকাৰী সেইটো মানে অলপ কমি গৈছে।
সেইটোয়ে হয় বাৰু। ঠিকে আছে তেতিয়া।
ঠিক আছে ঠিক আছে।
অ' হ'ব দিয়া। ৰাখিছো দেই।
অ'কে ৰাখা।